হেল্ল'। অ' অহ শুনি আছো দে। ক এ আছো ৰ'বা এনে।
অ' ঠিকেই আছে দিয়া। চাহ-তাহ খালা?
অ' এই অলপ আগতে খালো ৰবা।
অ'। মই আছো ৰবা, এনে আছো। তুমি কেহেদি খালা চাহ?
মই পকৰি দি চাহ খালো ৰবা। উম। উম। তুমি কিহেদি চাহ খালা?
মই চাহ খালো ৰবা। এই তোমাৰ চানা, চানা সেনেকে চাহ। এই চাহ ভালকে খাবাই নাপালো। হ। গাখীৰখিনি ফাটি গেল। পিছত যাই কিনে এই তোমাৰ লাল চাহ খাবা লাগা হ'ল।
এতিয়া, কি কৰি আছ এতিয়া?
মই আছো ৰবা। এই এনে। মই এনে মবাইল চাই আছিলো তাৰপিছত, অ মবাইল চাই আছিলো। তাৰপিছত মোবাইল চাই থাকাতে, তাকে মই বোলো তোমাৰ এটা খবৰে লও, কিবা কৰি আছা।
ঠিকে আছে দিয়া।
উম। সেইকাৰণে মই বোলো খবৰ এটা ললো। হে মুনুবা হতোও আহছি ৰ'বা। মুনুবাহত আহছি আহি কেনে এয়া লুডু খেলি আছে।
উম। উম।
তাকে লুডু খেলি আছে এয়া। জেঠীমাও আহছি। জেঠিমাও আছে। লুডু খেলি আছে।
অ'ঠিকে আছে দিয়া। ময়ো আছো ৰ'বা এনেই।
অ'হ। অ' কি আছিল, মা আহিছিনা নাই আজি দোকানৰ পৰা?
মা অহা নাই ৰ'বা। এ আইহ ব এ।
আহাই নাই আজি। ইমান দেৰি?
উম। আজি অহাই নাই। দেৰি হ- কিয়বা দেৰি হৈছে আজিয়ে।
অ' অ' হেই জিম -চিম কৰলানে নাই পিছে?
জিম কৰা নাই ৰবা। আজি গাত অলপ বেয়া লাগি আছে। সেইকাৰণে জিম কৰা নাই।
কৰবা লাগছিল। আজি লেগ আছে। লেগটো মাৰবা লাগে। লেগটো ইম্পৰ্টেন্ট হয়।
হয় কিন্তু মানে কি একদম ম ভৰি খান বহুত বিষাই আছে। এইকাৰণে মানে কৰ'বা ইচ্ছা যৱা নাই।
অহ। অ সেই কি আছিল মাই কিহৰ কাৰনে অহা নাই, ফোন কৰা নাই তুমি?
ফোন মাৰিছিলোঁ ফোনটো ৰিচিভ কৰা নাই কিবা কাম কৰি আছে নেকি হয়তো সেইকাৰণে। ফোন ৰিচিভ কৰা নাই চাগে নহ'লে যদি ফোন ৰিচিভ কৰলা হৈ।
অ। ঠিকেই কৈছা আহিব চাগে দে কেইটানো বাজিল বেছি টাইম হোৱা নাই নহয় আহিব।
উ তহঁতৰ মাহতে কি কৰি আছে।
অ মাহত আছে ৰ'বা এই লুডু খেলি আছে তাকে। লুডু খেলি আছে আৰু। এই সৰু মুনু তাকে সৰু মুনুজি কি আছিল কালি প্ৰজেক্ট আনবা যাম বুলি কৈছিল গৈছিল। না প্ৰজেক্ট আনিবা।
অ আহিছে আহিছে আহি কেনে তোমাৰ।
অ ন অ অ কৈছে ৰ'বা তাৰপিছত দুয়োটা যাই বোলে। ম'ম' বোলে খালা।
অ ম'ম' খালোঁ বহুত দিন বহুত দিন খোৱাই নাছিলোঁ ম'ম'।
অ তাৰপিছত ম'ম' খাৱ বুলি ক'লাক ৰ'বা কলাক যি ম'ম' খালা বোলে। দুয়োটাই বোলে দুই প্লেট খালা।
অহ।
পিছতে প্ৰজেক্ট খিনি আনিল না নাই।
অ নিশি তাৰ প্ৰজেক্ট খিনি।
প্ৰজেক্ট আনছি না।
অহ।
ঠিকেই আছে দিয়া।
নিছি দিয়া প্ৰজেক্ট খিনি নাই নাই কি কষ্ট পাব। লিখি দিছোঁ আৰু এনে আৰু এনেতো লিখা যায় যিহেতু।
অ সেয়া আজি কি বনাবা।
আজি চাওঁ ৰ'বাচোন দিনত তোমাৰ কণী আঞ্জা বনাইছিলো আঞ্জা আছেই। তাৰপিছতে তোমাৰ ৰুটি বনাম। ভাত আৰু তোমাৰ অলপ মাংস আছে সেইখিনিয়ে বনাম। এতিয়া তোমালোকৰ।
আমাৰ বনাব ৰ'বা আমাৰো মাংস আনলু যায় কিনে।
উম।
গ'লো এ এই মাংস অলপ আনলো তাকে মাংস বনাব মাংস আৰু কিবা পুদিনা চাটনি বনাব নেকি। এনকে বনাব ইমান ইটাতে বনাবা হোৱা নাই না দেৰি আছে।
উম মোৰো হোৱা নাই ৰ'বা অলপমান দেৰিকে যাম বনাবা। বনাম আঞ্জা চঞ্জা আছে ভাতো আছে।
অ মোৰ চাউণ্ডৰ পৰা কিবা এক্সট্ৰা চাউণ্ড উলাই আছে নেকি আ।
নাই দেখোন।
অ নহ। হয় মানে আমাৰ ওচৰত মানুহ আছে ৰ'বা তাতে মানুহকেইটাই কথা পাতি আছিল সেইকাৰণে মই বোলো চাউণ্ডটো যাই আছে নেকি সুধো। হেল্ল'।
অ নাই নাই।
অ মানে নহ'লে আৰু তোমাৰ শুনাত আৰু দিষ্টাৰ্ব হব পাৰে নাহ।
নাই হোৱা দিয়া নাই অহা একো মাত।
অ।
পিছে গুনু কি কৰি আছে।
এ গুনো আছে কি কৰিব আৰ এনেই মোৰ লগতে এনকে চতালত খোজ কাঢ়া কাঢ়ি কৰি আছে।
সিহঁতৰ স্কুল বন্ধ দিয়া নাই নেকি গৰমৰ বন্ধ।
সিহঁতৰ গৰমৰ বন্ধ দিছি হপায় অ গৰমৰ বন্ধ দিছি। টেনচন নাই এইবাৰ গৰমৰ বন্ধত সিহঁতে শ্বিলং যাব নহয়।
হয় নেকি বা সিহঁতৰে দিন আৰু। ভাল দিয়া।
শ্বিলং যাব সে আৰু ইফালে সিহঁতৰ সেনকে কোনোবা দেউতাকৰ ফ্ৰেণ্ড আছে ফ্ৰেণ্ডৰ লগত শ্বিলং যাব ত কলা মই বোলো ঠিকেই আছে দে অলপমান ফুৰি অ তাকে মই বোলো অলপমান ফুৰি অহা টো ভাল হয়নে নহয় কিমান আৰু সত্ৰত থাক আৰু ইফালে গাওচা যাবা নোৱাৰি হা মস্ত ধৰ গম পেছা নাই এতিয়া শ্বিলং চাইড গেলি এনকে দুই তিনিদিনমান থাকিব
অ ক আ চতিয়া অলপ ফুৰক ফুৰি চুৰি আহিলে অলপ ভালো লাগব মন চন অলপমান
অ সেইকাৰণেতো মই কৈছো যি অলপমান যা যাই কিনে অলপমান ফুৰি চুৰি আহ ভালকে
উম ঠিকেই আছে দিয়া
সেইকাৰণে ফুৰিহে পাৰিছো অ ৰ'বা কি আছিল তুমি ভাত বনাবা যোৱাই নে যে ই তাক ল কি কিয়া মাত আহাই
এ যাম আৰু
অঁ
যামেই ৰ'বা অলপমান আধা ঘণ্টামান দেৰিকে যাওঁ
আহ আহ আজি চিলিয়েলিখন চোৱা নাই
চাইছো
আহ ঠিকেই আছে দিয়া অ বতো বিচাৰে আছ
অ এনে
অ অ অ ঠিকেই আছে দিয়া তু বি চাই থাকিবা লাগে
উম
কি কৰা আছিলে আমি আৰু গৰমত সৰু মনো আছে এনকে সিহঁতে লুডু খেলি আছে তাই চাই আছে
উম গৰমৰ কথা কৈছ অ আমাৰ ঘৰতো আৰু মস্ত গৰম তোমাৰ লগত টো হাইজ গৰম আমাৰ ঘৰত
অ অ তোমাৰ চাপৰ ওপৰত না বহুতে গৰম হ'ব হয় অ দিয়া
তাকেতো মস্তকৰমা
মসষ্ট গৰম ভ আমাৰ ৰ'বা ফাটিলালে বু দুষুণ দিছিল না নাই
আতি পেলাই অ দিছিল তোমালোকৰ কত দিছিল নে
অ বৰষুণ দিছিল দে মানে দিছিয়ে তিতাৰ পৰা অলপমান বতৰটো ঠাণ্ডা কৰিছে ঠাণ্ডা কৰাৰ পিছত এনেকে অলপ অলপ ঠাণ্ডা পৰি আছে
অলপ বৰষুণ দিছিল ৰবা একদম মানে হঠাৎ দেখোন বৰষুণ নাই নাই নাই হঠাৎ বৰষুণ দি দিছে
অ
সণে
ঠিকেই আছে দিয়া হ কি আছিল বহন আহিল নেকি আজি
বজি আহা নাই বজি ঘৰতৰত গছি
বজ ঘৰত গছে নেকি
উম আৰি ঘৰত গেছ বলে
উম কজি ন আহ
নাই মই গম নাপাওঁ, মায়েহে কলাক মোক আহি কেনে মানে মায়ে আহে মানে ত গধূলি গধূলি ডক্। দোকানত গৈছিলো মই একবাৰ, দোকানত যাওঁতে মোক কলাক আৰু যে। বৌয়েৰে আহিভাও পাৰে নাইভাও পাৰে, আইভাও পাৰে, মই সেইকাৰণে আহিব বুলি ভাবিছিলোঁ কিন্ত নাহিল।
ঠিকে আছে দিয়া, অ কি আছিল বৌৰ যে বেমাৰ হৈ আছিল ঠিক হল না নাই হা?
ঠিক মানে কি আৰু মানে অলপ-চলপ ঠিক হৈছে লাহে লাহে ঔষধ-চৌষধ খাই থাকে আজিকালি। ভাল হ'ব অলপমান নিজে যদি মেইনটেইন কৰি থাকে, বস্তুবিলাক খাৱা লোৱাবিলাক। তেতিয়াহে ভাল পাব, পাৰিলা বস্তু এটিয়া বেমাৰটো ভাল নহয় নহয় পুতুককে নি। নিজৰ খাৱাৰ লগত কথা, যিমান মানে বাচি খাব সিমানে ভাল হ'ব।
অ', সেইটো হয়।
বোলে কঁকালৰ বিষ হৈ আইছিল হা ভাল পাইছি না নাই হা।
অ', ককালৰ বিষ মানে সিদিনা কি কি হৈছে তোমাৰ এই মেডিকেল নিলো। তাৰপিছত মেডিকেল নিয়াৰ পিছত তোমাক। ম‌ই তাৰিছত মেডিকেল নিলো তাৰ পিছ মেডিকেল নিয়াৰ পিছত তাতে দেখালো দেখাই কিনে দুখুন একমাহ অখুদ-চখুত খাই। খাবা দিলাক। একমাহ এতিয়া হ'ব আৰু একমাহ, তাৰপিছত অখুদ-চখুদ। খাই আছে বৰ্তমান, খাৱাৰ পিছত একমাহ পিছত যাবা দিছি, এই কঁকালৰ মাজৰ কিবা। এই নাৰ্ভৰ প্ৰব্লেম হৈছি।
অ'।
পিছৰ হাদ্দিডালৰ কঁকালত।
অ'।
সেইকাৰণে।
এই নকবা আৰু বিষৰ কথা, বিষৰ কথাই কৈছো না, আমাৰ মাৰো হাতৰ বিষ নহয় গম পাওঁ না নাপ' বা। হাতখানৰ কাৰণে তুমাৰ একো কৰবায় নৰে, আজি তিন দুটাই ইনজেক্‌চন দিলোয়ে আৰু এতিয়া লাষ্ট ইন। ইনজেক্‌চন এটা আছে একে দিনতে জুলাই মাহতে। এতে যাবা লাগ্‌বো যায় কেনে তাৰপিছত ইন্‌জেকচনটো সেই কৰি কেনে তোমাৰ মানে।
অ', ঠিকেই আছে দিয়া ভালকে দেখাই ল'বা এইখিনি।
অ', ইন্‌জেকচনটো তোমাৰ দিবা লাগ্‌বো ৰবা। দিলে তোমাৰ ইতা ইন্‌জেকচনটো টো দিয়াৰ পিছত হে ভাল পাব নহলে আৰু তোমাৰ অসুবিধা না। কাৰণ মানে কি হাত খানৰ কাৰণে বিষৰ কাৰণে একো কৰ্‌বা ন'ৰে একো সেই কৰ্‌বা ন'ৰে। সেই সেইকাৰণে কথাটো।
অ'। অ', ঠিকেই আছে, নাই দেখাই লোৱাটো ভাল।
অ', তাকেতো সেইকাৰণে এতিয়া তোমাৰ এই। তোমাৰ ছয় তাৰিখ নে কোন তাৰিমান মুঠতে আৰু জুলাই মাহতে আৰু। যাই তোমাৰ। সেই বেজিটো দিয়াবা লাগ্‌বো নহলে হাত খানৰ কাৰণে একো কামেই কৰ্‌বা নৰে হাত। হাতৰ বিষ হাতৰ বিষকে থাকে।
ঠিকে আছে দা, হো তোমাৰ পৰীক্ষা যি আহছিল সেই। পঢ়া পাতি হল না নাই?
পঢ়া-পাতি মানে কি আৰু কৰি আছোঁ। হলি আৰু মানে সিমানো গোতে ইমান।
কিয় জানোনা কাৰণ আৰু পৰীক্ষাটো দিবা লাগ্‌ব না আৰু বেছি দিনো নাই।
অ', তাকেইটো সম্পূৰ্ণকে পঢ়া হোৱা নাই ৰ'বা, এতিয়া আৰু কিতাপ আছে কি নাই। চি কিন্তু কিতাপ কিন্‌লেও মানে তোমাৰ সম্পূৰ্ণকে ক'ত পঢ়্‌বা পাৰিম গোতে কিতাপখান পঢ়াটো সম সাধাৰণ কথা নহয়। সেইকাৰণে আৰু অলপ-চলপকে যিখিনি মনত থাকে সেইখিনিলৈকে পঢ়চ পঢ়ি আছো যে চাওঁ পায় কি হয়।
অ'। ঠিকেই আছে দিয়া। আৰু কি আছিল অ মানে ভাত ভাত বনাবা মানে যাবা আৰু অলপ টাইম
আহ যাম যাম
আহ ঠিকেই আছে দিয়া
অ দিয়া